উম
কি কৰি আছা? উম শুনি আছো।
অ মই এনেই আছো। তুমি কি কৰিছা?
মই এই এনেই বহি আছো।
উম, পিছে?
মায়ে ভাত দিব ভাত দিব ৰৈ আছো মোক ভাত
অ'। হয় দিয়া।
আজি মানে দেৰি হ'ল আকৌ বনোৱা। ৰাতিপুৱা বন ৰুটি বনালে যে এতিয়া মানে দেৰিকে বনালে, এতিয়া ভোকে লাগিছে মোৰ।
অ'।
ৰুটি ভাল নালাগে খাই খনে খালো এতিয়া ভোক লাগিছে।
মইও ইমান মানে বেলেগ বস্তু খাবই নোৱাৰো ভাতৰ বাদে।
উম, ভাতে ভাল লাগে।
উম ৰুটি চুটি মই ইমান খাব নোৱাৰো।
উম। তুমি? ফুৰিব যোৱা নাই। যাম আৰু পিছতকে।
উম এই ঠাণ্ডাৰ দিনত ফুৰিব গৈ বেছি ভাল লাগে ন?
অ, সেইটো হয় বাৰু।
এতিয়াতো মানুহবোৰ চব শ্বিলঙত গৈছে।
অ, আমাৰ বাহিৰে
অ। আমি প্ৰতিবছৰে যাও। শ্বিলং ফুৰিবলে আমি প্ৰতি বছৰে যাওঁ, কিন্তু এইবছৰ যোৱা নহল আৰু। মোৰ অ মানে গা ভাল নহয় দিয়া, ন? সেইকাৰণে লং জাৰ্ণি এতিয়া কৰিব বোলে ডক্টৰেও দিয়া নাই যে। সেইকাৰণে সেইকাৰণে যোৱা নহল আৰু এইবাৰ। এ বৰদোৱা যাম নেকি ভাবি আছো।
অ'
আৰু মোৰ কামাখ্যা মন্দিৰলৈও যাব আকৌ মানে খুব মন গৈ আছে, কিন্তু যাম আৰু চাগে।
অম্বুবাচী মেলাতে যাব পাৰিবা।
এ ইমান ভিৰত মোক মানুহে ঠেলা মাৰ দিব, কবাত
সেইটো হয় পিছে।
অ, নীলাচল পাহাৰৰ ওপৰৰ পৰা। এনেই গম পোৱা নে নোপোৱা কামাখ্যা মা মানে মন্দিৰটো কেনেকে বনোৱা হৈছিলে? কোনে বনাইছিলে মইও ইমান ভালকে বাৰু মোৰ অভিজ্ঞতা নাই এনেই মানে অলপ চলপ জানো আৰু নৰকাসুৰে যে
একে ৰাতিৰ ভিতৰতে বনাইছে
অ বিয়া পাতিবলৈ প্ৰস্তাৱ দিছিলে
অ তেতিয়াই কৈছিলে ন একে ৰাতিৰ ভিতৰতে যদি কৰিব পাৰে তেতিয়াহে বিয়া হব কুকুৰাই দাগ নিদিয়া আগতে নেকি
উম কুকুৰাক আকৌ ডাক দিবলৈ আকৌ ভগৱান তেওঁলোকেই তো কৈছিলে মানে কুকুৰাটো আগ আগতীয়াকে ডাক দিব দিছে নহলে মানে দেখিছে যে নৰকাসুৰে ছোন বনাই শেষেই হব এতিয়া হলেহিয়ে বিবা বিয়াই পাতি ল'ব এতিয়া চোন তেতিয়া কোনে কুকুৰাক মাত দি ডাক দিবলৈ দিলে এ বিষ্ণু ভগৱান আছিল নে নাৰদ মুনি আছিলে পাহৰি গলো মই
ময়ো এই কাহিনীটো ভালকে এ কথিত নে লিখিত সেইটো মই ভালকে ন এনেটো লিখি লিখিত হয় বাৰু
লিখিত হয় অহ উম ইয়াত মানে আছাম হিষ্ট্ৰিতে পঢ়িছো অহ ইতিহাস বুৰঞ্জী তাতে
উম কিন্তু ভালকে দক্ষ নহয় বিষয়টোৰ ওপৰত
পঢ়িবলৈ তাতো যাদু টনা এইবোৰো হয় তাকো মান্যতা হিচাপত যাদু মোহিনী এইবোৰ মান্যতা হিচাপে তাতে হয় কামাখ্যা মন্দিৰত
অঁ
আৰু তুমি অ মা মায়ং
উম মায়ঙৰ জেগা অ ঠাইডখৰৰ কথা শুনিছো বাৰু মায়ঙত বোলে যাদু বিদ্যাৰ বাবেই বিখ্যাত বুলি কয় অ
বিশ্ববিখ্যাত আৰু মানে মই সেইটো বস্তু আজিলৈকে কিয় বিশ্বাস নকৰো কাৰণ মোৰ চকুৰ আগত হোৱা নাই চকুৰ আগত মই যিদিনা দেখি তেতিয়াহে মই মানে বিশ্বাস
উম মই আচলতে সেইয়াই যাদু বুলি ক'লে মানে আচলতে বিশ্বাস নকৰো কিন্তু যিবোৰ মানে এটা শক্তি থাকে যে সেয়া কিন্তু মই সঁচাকে বিশ্বাস কৰো কিন্তু মানে চাইন্সৰ মানুহখিনিয়েও আজিলৈকে প্ৰমাণ দিব পৰা নাই যে বস্তুটো কি কি হয় সেইটো কাৰণে তাহাঁতিও কনফিউজনত আছে যে এইটো অ নাই বুলি যদি প্ৰমান দিয়া হলে তেতিয়া বেলেগ কথা আৰু অসমৰ চাবাচোন বে মানে চল্লিশ শতাংশ মানুহে বিশ্বাস নকৰে তাৰে ষাঠি শতাংশ মানুহে কিন্তু বিশ্বাস কৰে কৰে
অ হয় সেইটো হয় কিন্তু ভগৱান যেনেকে মানে বিশ্বাস কৰো এতিয়া যে বেয়া মানে বেয়া যেনেকে আ
আছে ভালো আছে হে যদি ইমান যদি একো শক্তি নাথাকিলে হেঁতেন এতিয়া গীতা হওক বা যিকোনো বস্তু স তুমি চাবাচোন বে কি খন বেদতে লিখি লিখা আছে সেইবোৰ চাৰি আমাৰ যি চাৰি বেত অ অ
গৰুৰ পুৰাণ হওক চিপুৰাণ হওক গোটেই কিু
অ গৰুৰ পুৰাণ খনৰৰ বিষয়ে ইমান দক্ষ নহয় কিন্তু গৰু পুৰাণখনন আছে মানে
উম এনে যে কয় গৰুৰ পুৰাণত মৃত্যুৰ পিছৰ কথা খিনি লিখে অ আছে মই এইটো প্ৰশ্নই মানে থাকে যে মৃত্যুৰ পিছৰ খিনি মানুহে কেনেকে গম পায় লিখিলে
মই আচলতে অ সেইটো কিন্তু গম নাপাওঁ ম দক্ষ নহয় কিন্তু মানে আচলতে গৰুৰ পুৰাণখনন মই পঢ়া নাই
অ মই ময়ো পঢ়া নাই কিন্তু মানে এ কয় যে গৰু প সেই গোটেই মানে পুৰাণৰ গোটেইখিনি যে হেৰি কৰিছিলে যে মৃত্যুৰ পিছৰ কাহিনী খিনি গৰুৰ পুৰাণত যে লিখা আছে বহুত খিনি আগৰ পাছৰ বহুত কিন্তু পাছত হয় মানুহে কেনেকে গম পালে মোক সেইটোৱে মানে প্ৰশ্ন মানে ৰখি গৈছে আৰু
এইটো হয় বাৰু গীতাত এতিয়া কিমান কথা কথা লিখি থৈ গৈছে সাতশটা শ্লোকেই আছে
উম আৰু আগৰ দিনৰ বোলে ঋষি মুনিবোৰে ধ্যান মানে কয় যে মানুহে যে মেডিটেশ্যনটো বহুত পাৱাৰফুল হয় উম মানে তেওঁলোকে এনে নেক ধ্যান কৰে যে এখন ইউনিভাৰ্চৰ পৰা দুই তিনিখন ইউনিভাৰ্চলে পিছলে কি হবগৈ
অ হয় মই মই মানে অ মই ধ্যান কৰাতো বিশ্বাস কৰো কাৰণ এতিয়া যিবোৰ সন্য়াসী সন্য়াসীসকলে তোমাৰ ৰাতিৰ দুটা বজাৰ পৰা ধ্যানত বহে আহ কাৰণ ব্ৰহ্ম মুহুৰৰ্তৰ যিখিন সেই টাইম উ এনেকে মুহূৰ্ত আছে ত যে যেনেকে কয় অ পনচ ন পঞ্চ স্নান যেনেকে আছে ব্ৰহ্ম স্নান দেৱী স্নান ঋষি স্নান শুনিছানে মনুস্য স্নান ৰাক্ষসী স্নান অ স মই স্নানটোতো তিনিটা ত্ৰিশৰ পৰা আৰম্ভ হয়
উম
সেই ব্ৰহ্ম স্নান নকৰা স মানে ব্ৰহ্ম মুহুৰ্ত খিনিতে দুটামান বজাৰ পৰা তাহতি ধ্যানত সেই ব্ৰহ্ম স্নান নকৰা সেই মানে ব্ৰহ্ম মূহুৰ্ত খিনিতে বহে সেই ব্ৰহ্ম মুূহুৰ্ত খিনি পুৰা মানে তেতিয়া ফাৰ্ষ্ট যদিটো অলপ মনতটো খেলি মেলি হৈ থাকে সেই পোৰা মানে ধ্যনত মগ্ন হ'ব কাৰণে অলপ আগৰ পৰাই মানে তাহাঁতি ধ্যানত বহে সেইটো সময় পুৰা মানে সন্যাসীসকলৰ আৰু
পুৰা লীন হৈ যায় আৰু ব্ৰহ্ম মুহূৰ্তৰ টাইমলৈকে কাৰণ
টা চাৰে তিনটা বজাৰ পৰা চাৰে চাৰিটা মানলৈকে পৰে
উম
ঋষি স্নানতটো তেনেকে চাৰে চাৰিটাৰ পৰা ছটালৈকে পৰে এই সময়খিনিত স্নান কৰিলে ভাল বুলি কয় আৰু
আমাৰতো আৰু সময় ইমান মানে খেলি মেলি আমি
সদায় ৰাক্ষসী স্নান আঁ সাট টা বজাৰ পাছৰ পৰা কি ক'ম মনুষ্যয় স্নান কৰো ছটাৰ পৰা তাৰ লৈকে যিহেতু পৰে
অ ছটাৰ পৰা আঠটালৈকে সেইখিনি টাইম ভাল বুলি কয় এনেতো আমাৰতো সময়ে নিমিলে আমি আৰু যি দেৰিকে গা ধুও উঠোৱে দেৰি হয় আৰু
উম সেইটোৱে এই তো
উম
এ এনে সঁচাকে এইবোৰ কবলৈ গলে মানে শেষ নহব বহুত কিবা কিবি আছে যেনেকে পঞ্চক ক্লেশ আছে পঞ্চ কোষ আছে শুনিছা নে এইবোৰ
উম শুন মানে শুনিছো যদিও ইমান মানে মই বহলকৈ নাজানো কাৰণ মোৰ যোগ ধ্যানত ইমান মানে জ্ঞান নাই ন
অ মই এইটো বিষয়ৰ ওপৰত মানে ডিপ্লোমা লৈছিলোঁ বৰ বেছি দক্ষ দক্ষ নহয় কিন্তু এনেই আৰু অলপ চলপ
উম তথাপি জানি ভাল লাগে
উম প্ৰত্যেকৰে এটা এটা মিনিং আছে আকৌ পঞ্চক্লেশৰ এই এইখিনি বস্তু সোমাই আছে জানানে অহংকাৰ শিক্ষা সেইবোৰ বস্তু সোমাই আছে পঞ্চ কেশত
উ উম
মানে অজ্ঞানতা ধৰা মূৰ্খবোৰ যে
উম উম
সেইবোৰে সোমাই আছে যুগত নো গোটেই সেইবোৰে সোমাই থাকে
হয় দিয়া আৰু ইমান মানে আমি নীতি নিয়মত যাবলেতো এতিয়া আমি মায়া মুহত থকা মানুহ মানুহ ন আমি সেইবোৰ নোৱাৰো গৈ কাৰণ তেতিয়া সেইখিনি
নিৰামিষে খাব নোৱাৰো আমিষ খাই থাকো আৰু আমি কত হ'ব এনেকে
কৰিব হলে আমি পুৰা সন্যাসী কি পৰা ব্ৰাহ্মণ হব লাগিব আৰু
অহ
নহলে আমি আমাৰ দ্বাৰা নহয় আমি মাছ মাংস আমি দুদিন নাখাই থাকিব নোৱাৰো
সেইটোৱেটো
সেইকাৰণে যে তেওঁলোকক মানে উম হেৰি বুলি কয় আৰু ব্ৰাহ্ম মানে সন্যাসীবোৰক যে ইমান সন্মান কিয় দিয়ে কাৰণ তেওঁলোকৰ
তাহাঁতৰ এটা শক্তি আছে নিজা শক্তি সেইকাৰণে হয় কথাটো কিন্তু ময়োও বিশ্বাস কৰো
লোভমোহ একো আৰু এটা কথা সঁচা নে আ মানে তুমি জানিবা যিহেতু তুমি যুগত লগত সংযুক্ত ন এনেই যে মানুহে যে কয় যে যুগৰ যে ধ্যান কৰিলে মানে যদি তোমাৰ মানে বহুত মানে ফকাচটো বহুত হয় মানুহ মানে বহি থকাতে ধ্যানৰ পৰা বোলে উঠি যাব পাৰে বহা বহাতে যদি বহুত মানে অভিজ্ঞ হয় আৰু মোক মানে আমাৰ আচাৰ্য এজনে কৈছিলে তেওঁ যোগ ধ্যানৰ মানে একদম মানে বহুত হেৰি আছিল আৰু অ গুৰু আছিলে
যুগৰ হয় কথাটো হয় যুগৰ পাৱাৰ বহুত যেনেকে এতিয়া এনেকে এইটো কথা শুনিছা নে হাতে দিয়ে জুই জ্বলাই দিব পৰা কথা টো এইটো মানে এনেকে সূৰ্য ৰশ্মি হক কি পূজাবোৰত এই এই বস্তুটো হয় দুৰ্গা পূজা হওক নম ভাল পণ্ডিত বা ব্ৰাহ্মণ সকলে যিসকলে যজ্ঞ কৰে তাহাঁতি গম পাব ঠিক তেনেকে মানে এতিয়া বিলিন হয় যে এতিয়া আমাৰ ছেভেন চক্ৰ থাকে ন সাতটা চক্ৰ থাকে তাৰে মানে এটা এটা চক্ৰ খ খোল খালে মানে এনেকে লাষ্টত যেতিয়া এ ৰ চক্ৰতটো আমাৰ সদায় এনেকে মানে তালু বুলি কোউ মথাৰ ওপৰত থাকেতো সেই চক্ৰত টো যদি খোল খাই যায় সমাধি ডাইৰেক্ নিজকে মানে তুমি আহ হেৰি কৰিব পাৰা মূতূ হৈ যাব পাৰা মানে সেই চক্ৰটো খুলি পেলাই
অ অ চক্ৰকেইতো এনেই কপাল নাভি বুকু এনেকুৱা চবতে থাকে
অ এটা এটা মানে থাকে চক্ৰ
অ এতিয়া সেই আগৰ দিনৰতো সন্য়াসীবোৰৰো ইমান খিনি পাৱাৰ আছে নিজে দেহ ত্যাগ কৰি দিবও পাৰে
উম সেয় হেৰিৰ জৰিয়তে পাৰে টিয়াগ ন জৰিয়তে দেহ ত্যাগ কৰিব পাৰে একেবাৰে মানে সাত নম্বৰ চক্ৰতটো যেতিয়া খোল খাই যায় ওপৰৰ চক্ৰটো
মো মানে ধ্যান খেটি কৰিবলৈ বহুত ধৈ্য লাগে ন আমাৰতো ধৈৰ্যয়ই নাই
অ মই মই এ এবাৰ এজন গুৰুক সুধিছিলো আমি কেনেকে গম পাম যে মোৰ এইটো চক্ৰ খুলিছে বুলি তেতিয়া মানে তেওঁ কৈছিলে যেতিয়া তুমি ধ্যান কৰিবা কালাৰ থাকে যে ৰং থাকেতো প্ৰতিটো চক্ৰৰে
উম উম
ধ্যানত বহিবা সেই কালাৰটো তোমাৰ ধ্যান কৰোঁতে সেই কালাৰটো মানে দেখি পাবা বুলি এনে আমি অন্ধকাৰ দেখো নে চকু মোদি দিলে ধ্নত থাকিলে তেতিয়া সেই কালাৰটো দেখ খাবা তেতিয়াই গম পাবা যে তোমাৰ চক্ৰ খোুল খাইছে এনেকে কৈছিল মানে সেইজন গুৱে
অ আমিতো আৰু অকমান টাইম দৰ্জাখন বন্ধ কৰি পেলাই মই ৰুমত বহিলেই ঘৰৰ মানুহে চিঞৰ পাখৰ লগাব মই ধ্যান কৰবাততে গুচি যাব আৰু হয় দিয়া কিন্তু ইচ্ছা যায় মানে মেডিটচনতটো বহুত বহুত ভাল বস্তু
অ এ পৰিয়ালৰ লগত মোক মায়াৰ মাজত থাকিলে এইবোৰ কৰিব নোৱাৰি
নোৱাৰি মানে বহুত ষ্ট্ৰেচ বোৰ যে আজিকালিো কিমান মানুহৰ ষ্ট্ৰেচ এনজাই সেইবোৰেই চব আৰু ৰিলিজ হয় বহুত মানে এইবোৰ নাইকিয়া হয় মোকে বিশেষকে মই মই মন বহাব নোৱাৰো গম পোৱা নাইলপমান ইম মানে ভেক কো হে কোনোবা আহি ধুনাকে মোক কব তই কি কৰিছ এনেকে কৈইদিয়
হেয় আৰু পৰিয়ালৰ মুখ মায়াৰ মাজত থাকিলে আৰু এইবোৰ কত সম্পূৰ্ণ চব ত্যাগ কৰিব লাগিব তেতিয়াহে
উম
বাকী ঠিক আছে ন হ'ব তেন্তে
অ
আহ ঠিক আছে দিয়া উম ৰাখিছো